কি কৰি আ কি কৰি আছে?
কি এ অলপ ভাত আঞ্জা বনাই আছোঁ দুপৰীয়াৰ সময়।
মাল মৰ মাল অ। আজি আজি কি, কি আইটেম বনিছে?
আজি মংগলবাৰ না বেছি আইটেম বনোৱা নাই মানে নিৰামিষ হনুমানৰ বাৰ যে আজি মঙংগলবাৰ।
অহ।
সেইকাৰণে দালি ডাইলত কঁঠালৰ গুটি আলু ভাজি এইয়াই আৰু।
অ', অ', ঠিকে আছে ময়ো, ময়ো। অ', অ', আমিও নাখাওঁ মংগলবাৰে।
অ'।
ম মইয়ো নাখাওঁ মোৰ আমাৰো এনেকৈ বনাইছে। নিৰামিষে নিৰামিষে বনাইছে।
অ', নিৰামিষত কি, কি আছে আইটেম?
আইতেম তান মানে ক আলু ভাজিছে।
অহ আৰু। আৰু কি বনাইছে? হেল্ল'। হেল্ল'। অ', কোৱা? হেল্ল'। হেল্ল'। অ'।
যে আৰু
অ', কি বনাই?
পৰ ভ
অহ, অহ আৰু অ'। অ'। হেল্ল', হেল্ল', হেল্ল' এই
অ' অলপ